অ', কি কৰিছা? বহুত টাইমৰ মূৰত বোলো?
তাকে সেই আছোঁ। কি কৰিবা আৰু ভাত-পানী বনাই মেলি আজৰি হৈছোঁ। তুমি?
অ', মই এই পাচলিখিনি কাটি থৈ আহিছোঁ আৰু দিয়া।
অ', বাকি ভাত বাকী ভাল, ভাল দেই। তোমাৰ ভাল?
মইও, মোৰো আছে আৰু।
বাকী ঘৰত মা দেউতা কেনেকুৱা ল? মা দেউতাহঁতৰ কেনেকুৱা? আমাৰো ঠিকে আছে দেই।
অ', অ', এইকেইদিন ওলাই কৰি আহিছা নাই ক'ৰবালৈ? ফুৰিবলৈ ওলাই আহিছ
ক'বালে মানে আজ এ আজি অলপ দিনৰ আগতে তোমাৰ বেছি দিন হোৱা নাই লাচিত মৈদামলে
অ' বৰ
ছিলো পাছতে তোমাৰ কৰো বিৰাট ধুনীয়া বনালে দেই সঁচাকে।
বৰ ধু সঁচাকে আৰু বহুত ডাঙৰ বনাইছে দেই।
অ' টো যথেষ্ট বহল-আহল।
অ' আৰু মানে তুমি ধৰা গোটেই জেগা খিনিও বহুত ডাঙৰকে বনাইছে। এৰিয়াটো। বহুত ডাঙৰ এতিয়াটো মোৰ মতে এতিয়া ফ্ৰী কেই দি আছে।
এতিয়া ফ্ৰী কে দি আছে অ' এতিয়া নতুন কে কৰিব চাগে এতিয়া নতুনকে খুলিছে যে।
অ' অ' এতিয়া কিন্তু মোৰ মতে এই ডাঙৰ ডাঙৰ ঘৰবোৰ বনাইছে যে তাত কিবা ৰাখিব চাগে দেই।
অ' মানে এই মিউজিয়াম টাইপ কৰিব নেকি এই যে চুকাফা ক্ষেত্ৰ চুকাফা ক্ষেত্ৰ বা এনেকে কলা ক্ষেত্ৰ ক্ষেত্ৰত যে আছে মিউজিয়াম বিলাক তেনেকে সম্ভৱ খুলিব চাগে।
খুলিব খুলিব চাগে আৰু বহুত ডাঙৰ আৰু বন খিনিত ভৰি দিয়ে ভাল লাগি যায়।
অ' তো তুমি জোতা নি পিন্ধাকে তুমি সেইখনত ঘূৰি
আৰু ইমান ইমান মানুহ যদিও এটা ইমান মানুহ আছে যদিও বহুত এটা শান্তি দেই।
শান্তিটো আৰু ইমান চাফাকে থয় ন। যথেষ্ট ত চাফা।
অ বহুত চাফা আৰু মানুহে বাৰু সেইখিনি মানুহক বাৰু থেংক ইউ দে মানুহখিনিক ধন্যবাদ দিবলগীয়া কাৰণ একো পিক-চিক পৰি থকাত দেখা নাই বাৰু আ
নাই দেখ খা আৰু কৰিছে জানা নে তোমাক কৰেও তাত যি যিজন ষ্টাফ আছে অ' আমি সেইদিনা যোৱা দিনা আমি এনেকে মানে বহি আছো ফি ঘাঁহতে তোমাৰ ঘাঁ খিনিৰ মাজত এনেকে বহি পেলাই অ' বহি আছো বহি পিছত মানে ভাল লাগে তাৰপৰা তেতিয়া মানে সেইদিনা বহি আছো তাৰপৰা তেতিয়া মানে সেই এটা কাম কৰা মানুহ দুজন আহিছে আহি পেলাই মানে সেই অকনমানি ল'ৰা-ছোৱালী বিলাকে কেতিয়াবা যে কিছুমান লৈ গুচি যায় ন' তাহাঁতিও নাজ নাজানে ধৰি লওঁক সেই তাৰপা সেই অক মানে ল'ৰা-ছোৱালীয়ে কিবা নি পেলাই পেলাইছিলে খাই পেলাই তাৰপা সেইবোৰ বুট তল পেলাই মানে চাফা কৰিছে চাই থাক গোতেই মানে ইমান চফা কৰিছে। ডুবাইত
চাফা ন চাফাকে ৰাখিছে কাৰণে ভাল লাগিছে আৰু ইমান ধুনীয়া ঘাঁহখিনি নহয়। হয়। মই মানে খোজ কাঢ়ি একদম ভাল লাগছে সুদা গুৰি আৰু তাত যে দিনতটো বহি থাকিব পৰা যায় মানে ৰ'দটো যদি অকমান কমাই দিয়ে। টো পঢ়ি দিব পৰা যায় আৰু ইমান মানুহ আছে যদিও মানে কিবা এটা ভাল লগা জেগা
ভাল লগা জেগা আৰু তোমাৰ তুমি যিমান
গা মানে।
একদম, একদম। একদম ক'বই নালাগে।
মানুহ আহিছে চবেই মানে একদম আৰু মানুহে মানে চবেই আমি তালৈ গৈছো ন তাৰপিছতে আমি মই ভাবিলো আইচ ক্ৰীম খাম দেই। আহছ আ ক্ৰীমাম বুলি উভতি আহোতে আইচক্ৰীম শেষ হৈ গ'ল মানে ইমানেই মানুহ আহিছে ছে
অ' তোৰ মানুহ কিমান আৰু খোলা বাৰতে মানুহ হয়।
অ' বহুত মানুহ বহুত মানুহ আমিতো অকমান অ' সন্ধিয়া আবেলি পৰত গৈছে। গতিকে মানুহ তেতিয়াও স্থ আছে দে। গাড়ী মানে অসংখ্য্ গাড়ী। ৰাতিলৈকে চাৰে ছটা বজাৰ পিছত ন। চাৰে ছটা বজাৰ পিছত বোলে হেৰি কৰি দিয়ে। বন্ধ কৰি দিয়ে, আমি শুনিছো। অ' চাৰে ছটা বজাৰ পিছত আৰু চবতছেে ধুনীয়া ধ ভাল লগা। জেগা খিনি ক'ত জানানে ৰাম মন্দিৰ।
ৰাম মন্দিৰ সঁচাকে গৈ যে বৰ ভাল লাগে। অ' পাই গৈছো গৈছো ৰাম মন্দিৰলৈ গৈছো দেই।
ভাল লাগে দেই বহুত ভাল লাগে। ইমান ধুনীয়া আৰটি কৰে আৰু আৰু মানে কিবা এটা ভাল লাগে। নিজান জান।
থাকিব কে ব
অ' বহি থাকিব পাৰে, নিজান জান আৰু চাফা চাফ চিফ কোন মানুহ তালৈকো বহুত মানে ইয়াত কিন্তু জেগা কেইটামান ভাল। বা। সন্ধিয়া বহুত যায় আৰু হেৰি এইটো কি বুলি কয়। সেই মানুহ মানে বহুত ভাল লাগে গৈ লৈ পেলাই, শান্তি প্ৰিয় জেগা কেইখনমান হৈছে আৰু ইয়াত আৰু মানুহ যাব পৰাকে।
সঁচা আকৌ এইফালে চ কাফা
চুকাফাম। ভাল লাগে, ভাল লাগে আ। সন্ধি বিশেষকে সন্ধিয়া কৰবালৈ ওলাই যাবলৈ মন যায় কাৰোবাৰ হয়ে নহয় তেতিয়া সন্ধিয়া গৈ পেলাই তাত বহি থাকিবলৈ সন্ধিয়া গৈ পেলাই অকমান বহিলো কিবা এটা উম মানে তুমি কিবা এটা খালা আহিলা সেইটোৱে এটা ভাল লগা দিয়াচোন ঘূৰিলা কৰিলা আৰু কি লাগিছে নোহয় ন
অকনমান ওলাই গৈ
কিমান সোমাই দিব সঁচাকে আমনি লাগি যায় মই ভাবো কেতিয়াবা অকণমান ঘূৰা ফুৰাও লাগেই মানুহ তাৰ বাতে আৰু মানে খোৱা বোৱা বাদে আৰু এই গোৱা ফো লাগে হয় নহয় কোৱা হয় দেই বা মই মই আমি মানে আ আমিতো গাড়ীত গৈছো ন কিন্তু মানুহ বিলাকে টমটম হলেও আহিছে বা মানে ধে আৰু গাড়ী জানা নাই থবলৈ জেগা নাই বহুত আঁতৰ লাগে কাৰ়ে কৰি কৰি কৰি কৰি গৈ গাই ইমানেই গাড়ী মানে আৰু আমি যেতি এতিয়া ওলাই আহিছো এ ছটা চাৰে ছটাত শেষ বন্ধ হয় বুলি কৈছে আমি নাজানো বাৰু সেই ছটা বজালৈকে তাত মানুহ লাচিত ক্ষেত্ৰত কিন্তু ইয়াৰ ৰাম মন্দিৰতো ৰাম মন্দিৰত যোনটো ষ্টেপ সেই ষ্টেপটো আঁতৰৰ পৰা দেি খিয়েই ভাল লাগে
ভাল লাগে ত
কিছুমান বস্তু মানে তুমি অনুভৱ কৰিলেও মানে উ মানে সেইখিনি জেগালৈ গ'লে কিবা এটা ভাল অনুভৱ আহি যায় মানে মনলে
ভাল লাগে স সঁচাকে সঁচাকে ভাল আৰু এভাগ আহিছানে এই ঠাকুৰ পাৰিতো আৰু তুমি বহিলৈও তুমি তাত ধুনীয়া আৰামত বহি সি তুমি মানে পৰিৱেশ টো চাই থাকিয়ে ভাল লাগে।
মজা সঁচাকে কৈছো তোমাৰ মনটো বহুত বেয়া লাগি আছে। দুই ভৰি দুই নাও কি কিনকো লগে আছে তেনেকুৱা জেগাত যোৱা অকমান বহা নিজকে শান্ত কৰা নিজৰ কথা অকমান ভাবা তুমি চব ভাল হৈ যাব তোমাৰ
ভাল হৈ যাব সঁচা কথা।
মানে হয় ভ নিজৰ দিপেন কৰে যে তুমি কি চেষ্টা কৰি যাবা কিমান কৰিব চেষ্টা কৰিছা। সঁচাকে কৈছো কিছুমান ক্ষেত্ৰত ভাল লগা মুহূৰ্ত থাকে কিন্তু দেই। আমিও ভাবো কেতিয়াবা কেতিয়াবা কিছুমান বস্তু মানুহৰ কেতিয়াবা ভুল হৈ যায় বা কিবা কিন্তু এই ৰাম মন্দিৰ সেইখিনিতে গৈ পেলাই এবাৰ ভগৱানলৈ চাই পেলাই যে কিবা এটা কি হব কি নহব সঁচাকে মোৰ মানে মনটো মানুহে মানে ইমান যোনে বিশ্বাস কৰে ন ভগবান বহুত বেছিকে গৈ পেলাই মানে মানে এনেকে ৰখি থাকোতে মানে মনটো শান্ত হৈ গৈছে আৰু শান
কান্দ হৈ যায় সঁচাকে। উম
কিবা এটা ভাল লাগিছে সচ তাকে এতিয়া মানে তাকে ভাবিছো উম আমাৰ মাহঁতকো এদিন লৈ যাব লাগিব বুজিছা। আমাৰ মা যোৱা নাই আকৌ।
ৰী আহিছছানে?
মই তালৈ যোৱা হোৱা নাই ঐ কোৱাচোন কেনেকুৱা
সেইটোৱে লৈ যাব লাগে ভাল পাব ন উম অ ৰজ ঠাকাৰী আহিবাচোন নেকি হেল্ল' অ ঠাকুৱাৰী পূজা যে হয় তাত এনে মন্দিৰো কিবা ভগৱছেে মান মাননে কিন্তু ইমান ভাল লাগে য়া আহি মান আমি
অ
কেতিয়াবা যাওঁলে মই প্ৰায় মঙল ওচৰলে গৈ পেলাই বহি থাকো হনুমান চালিচা বহি
অ তাত তাতো ভাল লাগে তাতো আকৌ শনিবাৰে এই শনিবাৰে এই হনুমান মন্দিৰতো ভাল লাগে আকৌ সন্ধিয়া সময়ত
অই তা জানা
আমাৰ এইখিনি হ হনুমান মন্দিৰ অ অ হনুমান মন্দিৰ
অ অ ভাল লাগে উম
ব মানে সন্ধিয়া সময়ত আৰু মংগলবাৰেও মঙ্লবাৰেও তাত মানুহ যায় ন আমি মই ৰাতিপুৱা আগতে কেতিয়াবা যাওঁ নহয় বা সন্ধিয়া যাওঁ আহি মছ
মোৰ সেই আ মানে অকমান আউহতীয়া নিচিনা হয় যে সেইটো কাৰণে তেনেকে ে মোৰ যোৱা হোৱা নাই মানে আজিলৈকে কিন্তু এনেই ইয়ালৈকে যোৱা হয় আৰু কিন্তু সচাকে তে ভাল লাগে দেই মন্দিৰ আচলতে
এই মানে উ যেতিয়া মানে তুমি মানা নহয় ভগৱানত তেতিয়া তুমি নিজে চকুকেইটা মুদিলে মানে চব হৈ যায় শান্ত হৈ যায়। আৰু এই আজিকালি আকৌ এই অ এই তুমি শনিৰ আগতেও কৰে বাৰু মই এদিন শনিবাৰে সন্ধিয়া পাৰহে কৈছো নেকি বা মঙ্লবাৰে ৰাতিপুৱা কেতিয়াবা যায় পাওঁ মানে আৰ টি পাওঁ মানে আৰটি কৰে যে এনেকে অ বহুত ভাল লাগে আৰু দেই। বহুত ভাল লাগে আৰু মানুহ বহুত হয়। বহুত মানুহ আৰু আজিকালি আজিকালি প্ৰজন্মৰ ল'ৰা ছোৱালী আকৌ বহুত মানে দেই ভগৱান তুমি সেইটো মংগলবাৰ আৰু শনিবাৰে তুমি পাইযাবা কৰবাত দেখা
আৰু তুমি হনুমান দাদা তুমি এটা কথা একদম প্ৰমাণিক মানে তুমি যিমান বিপদত নাথাকে কিয় তুমি চাবাচোন হনুমান চালিচাখন তুমি অকনমান সময় আঁওৰাই দিবা তোমাৰ চব ঠিক হৈ যাব তোমাৰ মাইণ্ড ছেট টোয়ে চেঞ্জ হৈ যায় মানে নে আৰু যিমান দুখ লাগি নাথাকক যিমান গা বেয়া হৈ নাথাকক যি মানে তুমি যি পৰিস্থিতিয়ে নাথাকা তুমি হনুমান হনুমান চালিছাখন অকনমান তুমি শুনি কেতিয়াবা তুমি কৰ'বাত গৈ আছা তোমাৰ মনতো মানে ভয় ভয় লাগে। নিছে সেই মুহ্ত ত
মনটো মন শুদ্ধ কৰি তোলে
তুমি শুন তাৰ মানে ভিজালো দিয়া মই পাতিম আৰু তোমাৰ লগত পাছত দেই।
হ'ব দিয়া হ'ব দিয়া অঁঃ
যাওঁ মায়ে ভাতৰ কাৰণে মাতি আছে। এ লাগি মেলি দিওঁগে। দেই।